হেল্ল' অ নমস্কাৰ নমস্কাৰ কত আছা মই লগৰ কেইটা ওচৰতে এনেই ওলাই আহিছোঁ মইছো তোমাক ফোন কৰোঁ নেকি? ম আমি মানে তোমাৰ এই খানা এটা খাম বুলি ভাবিছিলো
অ অ অ উম আজিয়ে দেওবাৰ বাওঁ
নহয় নহয় ইটো দেওবালে ভাবিছিলো তোমাকো মানে ফোনটে ফোনটো কৰিব দিছিলে তোমাকো ফোন কৰিবলৈ সুধিছো তুমি খাবানে নোখোৱা। পইচানো বেছি ওলোৱা নাই তিনিশকৈ নে চাৰিশকৈ উঠাইছো অ পইচা কিমানকৈ উঠাইছিলি তিনিশ জেগা নাই জেগা নাই গছ জোপাই ইমান জোপোহা নাই বাকী তোমাৰ ভাত নাই খোৱা মই তোমাৰ চিৰাদৈ জলপান খাই আহিছো।
অঁ অঁ অঁ ঠিকে আছে মই এয়া চাৰ
অ, আ কি তোমাৰ শুনাচোন তোমালোকৰ সে পেলাই ঠেলা গাড়ী হোব এই যে গৰু গাড়ী হোব নেকি
আছে আছে গৰু গাড়ী আছে আছে
গৰু গাড়ী এখন মানে লাগিছিলে চাপৰি চাবলৈ যাবৰ কাৰণে ক'ত পাম গৰু গাড়ী এখন গৰু গাড়ী এখন লাগিছিলে মানে তুমি চাই দিবা চোন হে হেল্ল হেল্ল' হেল্ল' আই নাই নাকাতিবি ৰ নাকাতিবি হেল্ল' হেল্ল বুলি ক হেল্ল